অ'।
হেল্ল'? অ', এতিয়া শুনিছো অ', শুনিছো। এ ন ঘপকে এনেকুৱা যেন লাগিছে যে কাত খাই কৈছে
কাত খাই গ'ল মানে, অ' কাত খাই গৈছে।
অ' তাৰপিছত হেৰি এ আপোন আপোন উম, পাইছো। আপুনি আৰু এতিয়া কি কৰিছে?
মই এতিয়া সেই সেই দালিমকে খাই আছোঁ আৰু সেই অ শুনা পাইছে ন অ ৰন্ধা বঢ়া মানে মই ৰাতিপুৱা ৰাতিপুৱাতে বনাই থৈ গৈছিলো এই দুপৰীয়া খাম বুলি।
আহ।
আজি মই সেই এ এ নক'ব আৰু মানে। মোৰ অলপমান হিমোগ্ল'বিন কমিছে মানে। হিমোগ্লবিন কমাৰ কাৰণে মই আ আপোনাৰ ডক্টৰে মানে খাব দিছে ভালকৈ। তাকে মই ৰাতিপুৱাতে বনালোঁ বিট আৰু বিলাহ শেষ সেয়া মানে অদ্ভুত মানে সংমিশ্ৰণ বিত আৰু বিলাহী লগ কৰি পেলাই মিক্স কৰি পেলাই, মই সেই মাছৰ তৰকাৰী বনালোঁ ৰাতিপুৱা। খাইছোঁ ৰাতিপুৱা অপ বনাই খাই বৈ লৈ অফিচলৈ গ'লো, মই ভাবিছোঁ দুপ পৰীয়া আহি পেলাই খাম আৰু, কিন্তু দুপৰীয়া যিটো গৰম পৰিল মানে মোৰ আৰু ফল মূল লৈ গৈছিলো যে খালোঁ তাৰপিছত মোৰ খাবলৈ মন নগ'লে। আহি পেলাই মই নেমু চৰ্বত তে খালোঁহি এতিয়া সেইখিনিয়ে খাব লাগিব! দিয়া এইখিনি বনাইছিলোঁ উম
মই ইয়াম ম মুৰ্গী মাংস বনালোঁ, মই মানে আচলতে এনেই ঘৰুৱা টাইপৰ মানে অসমীয়া খাদ্য খাই পেলাই মানে বেছি ভাল পা বাহিৰত যে ৰেষ্টুৰেণ্টত যেতিয়া যাওঁ তেতিয়া বাহিৰা খাওঁ কিন্তু মানে বেছি ধৰা মাছৰ এনেকুৱাত টেঙা জোল আমাৰ অসমীয়া খাদ্য এ ধৰা ম গুৰ মাছে দি পেলাই যে ঔটেঙা বনাই বা খৰিচা খৰি শুকান খৰিচাই দি যে মাগুৰ মাছৰ এটা দোল বনাই তেনেকুৱা
অ, মই অৱশ্যে ইমা ইমান অসমীয়া সীমা সিপ ইমান বেছিকৈ নাজানো বাৰু, কিন্তু ভাল লাগে বাৰু খাই।
অ অ এই তেনেকে মই অসমীয়া খাদ্যয়বলাক সজ শৰিত টো মানে খৰিচা বাঁহ গাজটো যে
উম অঁ বাহ অঁ অঁ ব খাইছোঁ খাইছোঁ
অ গাজ টেঙাটোক মানে আমাৰ উজনিত খৰিচা বুলি কয়। বহুতে সেইফালে নামনি ফালে বা এনেকুৱা মধ্য অসমত গজ টেঙা বুলি
গাজ টেঙা কয় অঁ।
মানে গাজ টেঙা বুলি ক'লেহে চিনি পাই, যিটো মানে ধৰা আচ খাৰ টাইপত আমাৰ বনাই আমি খাওঁ ভাতৰ লগত এতিয়া ওলাব আৰু এতিয়া জেঠ পাহ হৈছে নহয়, জেঠ আহাৰ মাহত আৰু এইটো খৰিচা কৰা বতৰ হ'ব আৰু আদি সেইটো বাৰু যেতিয়া তেতিয়াই কৰি থাকে, সেই খৰিচাটো মানে এতিয়া কেঁচাকে এনেকে তেল নিমখ হালধি দি পেলাই তেনেকে আচাৰ বনোৱাৰ নিচিনা কৰি এইটো খানিব পাৰি। আৰু তাৰে কিছুমাননে শুকুৱাই ৰাখে। সেই নিমখ হালধি নহ নকে বা তেল নিদিয়াকে অলপ শুকুৱাই ৰাখে অ খৰি চাক তেয়া শুকুৱাই ৰাখে। শুকান কৰি ৰাখ খে মানে এনে শুকান হৈ থাকে, সেইটো বহুত দিন ৰাখিব পাৰি। ধুনীয়াকে টেমাত ভৰাই থৈ দিয়ে, এতিয়া মাগ গুৰু মাছৰ লগতে হওক বা যিকোনো মাছৰ লগত সেই শুকান খৰিচটো দিলেও এটা বেলেগ ধৰণৰ টেষ্ট আহে মানে। এটা, মানে তাৰ গোন্ধটোও অলপ বেলেগ টাইপৰ হৈ যায়, আৰু তাত মানে এটা স পোৱাতটো এটা কেঁচা খৰিচা দি পেলাইতটো মাছ খায় মানে। সেইটো মাছৰটো দিব পাৰি, মানে মাছতো দিয়ে বেছিভাগ।
অ মাছতো দিয়ে, কিন্তু সেই মই শুকান খৰিচা কথা আগতে শুনা নাই দেই, মই আচাৰহে খাই পাইছোঁ।
অ নাই, আচলতে মানে সেইটো আচলে আজিকালি মানুহ বিলাকে সকলোৱেতো মানে গাছ টেঙাটো মানে ঘৰত নব নাই ন। ঘৰত প্ৰস্তুত নকৰেই। এতিয়া আমাৰ ফালে এতিয়া এইবিলাক পাই আৰু ৰাকো। কান খৰিছাটো আচলতে কিনিবলৈ নেপায়, গাঁৱৰ ঘৰত মানুহ বিলাকে ৰাখে দিয়ে। আৰু আমাৰ ফালে মানে এ বসন্ত ওলোৱা যে, কেতিয়াবা যে আই ওলোৱা বসন্ত উলিৱা বুলিও কয়
উম।
খন্ততে ওলায় মানুহৰ এই বসন্ত ওলোৱাৰ পিছ পিছত মানে এ, এ মানে নিয়ম আছে ন, আই আইে সকাম পাতে মাননি দিয়ে ন। এনেকুৱা, আমাৰ ফালে এনেকু সয় পায়স অ এনেকুৱা দিয়ে মানে অ সকাম পাতে কাম মানে সেই শেষ হোৱাৰ পিছত মানে শুকনি বুলি কয়, শুকনিত মানে কি কৰে, হয় শুকান খৰিচা আৰু মাগুৰ মাছৰ জোল এখন বনাই পেলাই খুৱাই মানে।
অ'।
উজনি ফালে সেইটো মানে মানহিলাকৰ ঘৰত
শুকান খৰিচা আৰু মাগুৰ মাছৰ জোল, অ', অলপ বেলেগ শুনিলো দেই, মানে আমাৰ পিনে এনেকুৱা নাই নহয় আৰু পুঠি পঢ়ে অ' পায়স বনাই তেনেকে মানে সেই ব
অ', নাই-নাই সেয়া সেয়াটো খালে মানে সেয়া নিয়ম কৰাত কেইদিনমানৰ পিছত আৰু সেইটো খুৱাই দিয়ে মানে শকনিক খুৱাই দিলে আৰু সেয়টো পায়স সেইবিলাক খোৱালে মানে প্ৰথম মানে এদিন সকাম চ সকাম পাতি আই সকাম পাতিছে এ মানে ম মহিলা মাতে যে পিনি মাতা বুলি কয় ম পেলাই সেয়া নিয়ম-চিয়ম কৰিলে তাৰপিছত সেয়া নিৰামিষ কৰা পিছত অলপ তেতিয়া শুকাবলে ধৰে ন পাঁচদিনৰ ভিতৰত হয় টো এই নিয়মটো তাৰপিছত অলপ শুক শুকাই ধৰা পিত সেইটো খোৱাৰ নিয়ম মানে শুকনি অকণমান খুৱাই দিবলে কই তেতিয়া মানে এইটো বিশ্বাস আৰু যে তেতিয়া দাগ-চাগ বিলাক নৰয়।
অ', সেইটো কৰে। আৰু হেৰি কৰে নেকি মানে আইক মানে যাবগৈ কয় নেকি? তেনেকে মানে কি আমিষ বস্তু খুৱাই পেলাই, মানে ধৰি লওক মাছ
অ', সেয়া মানে নহয়-নহয় সেয়া সেয়াতো আগতে কৰে, এই সকামত নকৰে নহয় অ', সকামৰ ধৰা কাম চাৰি পাঁচ দিনত পাতিলে বা তেনেকে পাতিলে ন, সকামৰ পিছত সকাম শেষ হল মানে সেইদিনাই ন হয় আৰু তাৰ চাৰি-পাঁচ দিন মানৰ পিছত এদিন উ ধুনীয়াকে খুৱাই দিয়ে আৰু ভাল হৈ যায়। আমাৰ এইফালে-এইফালে মানে, উজনিত কৰে মানে দেই যোৰহাট, শিৱসাগৰত ফালে কৰে আহ-আহ আৰু আন ক'তকৈ নাজানো। আমাৰ মানে সেইবিলাক কৰে আৰু যিবিলাকে আজিকালি ধৰা আমি এতিয়া অ' অ', খৰিচা আমাৰ প্ৰস্তুত কৰিবলৈ সময় নহয় কাৰণে চবেই কিনিয়ে আনে সেইকাৰণে নাপায়, কিন্তু গাঁৱত মানে মানুহৰ ঘৰত থাকেই শুকান খৰিচা। সেইটোতোও লাগে আৰু ধৰা মাছ অকমান হলে, অ', বাঁহৰ বাৰি চবৰে বাঁহ আছেই নহয় খৰিচাটো ৰাখেই। আৰু এটা মানে হেৰি আছে অ', এ এ অসমীয়াত এটা এইটো মানে এইটো কি কয় সাঁথৰ এটা আছে নহয়। ঢাপে ঢাপে গৈছিলো ঢাপলিকা চৰাই এটা পালো। ছমাহলে তাক কু কুটি বাচি থ'লো বুলি। কয় মানে। কুটি বাচি থ'লো, মানে ছমাহ হলে এতিয়া কেঁচাটোতো ছমাহলে থাকে আৰু সেইটোতো বছৰলৈকে থাকে মানে।
অ' মই মই পিছে আজিহে আপোনাৰ পৰা আজিহে শুনিছোঁ এই শাৰী যি শাৰী ক'লে আপুনি অ'।
অ' ন আচলতে এই শুকান খৰিচাটো আচলতে মানে এই খৰি ৰিচা বোলা বস্তুতোৱে মংগোলীয়। মানে মংগোলীয় সকলৰ মানে আহোমসকলৰ অৱদান দেই, খাদ্য বস্তুটোত অ', সেই আহোম সকলৰ পৰা আহিছে ন। এই আহোম মানুহ যত আছে মানে তাৰ সিহঁতে শুকান খৰিচা বিলাক ৰাখে। এতিয়া যোৰহাট শিৱ বোৰত আছলতে আহোম মানুহৰ ঘৰত বেছি পায়। কিন্তু এতিয়া ধৰক অন্য সম্পদায়ৰ মানুহে আজিকালিতো চব হৈ গ'ল। কৰি পেলাই যেতিয়া খাবলৈ হয় তেতিয়া খাই পেলাই ধৰা তেওঁলোকেও এইটো ৰিখি এৰি নিদিয়ে মানে এইটো মানে খাই ভাল পাই তেওঁ তেওঁলোকেও ৰান্ধিবলৈ ল'লে এইটো খুব এটা ভাল লাগে ন' খাই পেলাই এতিয়া গৰমত ধৰা কুজি থেকেৰা যেনেকে এটা থেকেৰা পাইছা নাই? থেকেৰা যে থেকেৰা জোল অ, ' কোজি থেকেৰা দি টো মাছৰ জোল খাই ন' অ' সেই তেনেকুৱা টাইপৰ হয় মানে কোজি থেকেৰা শুক শুাকান কুজি থেকেৰা দি পেলাইতো খা মাছৰ জোলটো খাই যেনেুৱা ভাল লাগে এইটো সেইটো দিও খায় টেঙেৰি টেঙেৰি তে
আপুনি মানে থলুৱা খাদ্য বনোৱাত আৰু খোৱাত মানে খুব ভাল আৰু ছাগে সেইবিলাকেই বনাই থাকে ন।
অ, ' এইবিলাক মানে এনেই ভা ভালেই আৰু অ' নাই নাই ৰান্ধি মই ইমান ভাল নাই নাই ৰান্ধি ভাল নাপা পাওঁ মই কিন্তু মানে এনেই এইবিলাক জানো আৰু খায় ভাল পাওঁ, মই অলপ এলেহুৱাই খায় ভাল পাওঁ কিন্তু এতিয়া
এতিয়া বাধ্যত পৰি খাৱ লগা হৈছে গৈ আৰু ৰান্ধি বনাম, মানে নিজে খাব লগা হৈছে। খৰিচা কথা কওঁতে মনত পৰিলে খৰিচা মই খাই পাইছোঁ মানে সেই আচাৰ বুলি কলো যে আপোনাক আৰু এই গাহৰি মাংসৰ লগত খাই পাইছোঁ দে
অ, অ সেইটোয়ে গাহৰি দি পেলাই এ মানে মানুহে কেঁচা খৰি এনেকে ৰাখি পেলাই গাহৰি দি সেই গাহৰিতটো প্ৰথম মংগোলীয় সকলৰ অৱদানে হে ন? গাহৰিটো আহোম মানুহে খাই বুলি কয় আৰু আহোম মানে কিয় টা যিবিলাক মানে জন জাতীয় সম্প্ৰদায়ে খাই উম, এইটোতো আজিকালি বজাৰৰ মুকলি হ আগতে গাহৰি খোৱা মানে আৰু আহোম অ। বাহিৰত।
ঘৰত আকৌ আপোনাৰ সেই খৰিচা সৈতে সেনেকৈ খাই পোৱা নাই আৰু ঘৰত বনাবও নিদিয়ে নহয়। হয় আমাৰ আকৌ
উম উম মানে আৰু খৰিচাটো মানে ধৰা আচাৰটো নহয় এনেকে খৰিচা যেতিয়া ৰাখে মাছ চৰ মানে সৰু মাছৰ লগত এনে ভাজি খাই পাইছা?
নাই, নাই, নাই খায়পোৱা নাই। আপুনি মাগুৰ মাছ কথা ক'লে মাগুৰ মাছৰ লগত খাইপোৱা নাই মাছ
নাই-নাই মাগুৰ মাছো বা নহয় খৰিচা মানে এ কেঁচা যিটো খৰিছা। এ আচাৰ টাইপত নবনালে অলপ বেলেগকে থৈ দিয়ে আউ মানে এইটো আচাৰ টাইপত কৰে। এটা অলপ এনে এনেই থৈ দিয়ে মানে নিমখ দি পেলাই, থৈ দিয়ে মানুহে মানে গাহৰি লগত বনাবলে, কিবা লগত বনাবলে। দেই সেইটো মানে কে কে ৰাখে, সেইটো ধৰা মাছৰ লগত মানে সৰু মাছৰ লগত যেতিয়া ভাজে, মানে পিঁয়াজ দি পেলাই যে আমি সৰু মাছ ভাজো তাত যদি কেঁচা খৰিচা টো দি দিয়া নহয় খাবলৈ সেইটোও এটা বেলেগ ধৰণৰ মানে সোৱাদ হয়।
অ, ' সৰু মাছৰ লগত ভাজিব লাগে ন? এ কিছুমানে আকৌ হেৰি এ মানে এতিয়া মোৰ হাজব, মানে মোৰ মানুহজনে আকৌ খৰিচা গোন্ধ পালে দূৰত লগতে মানে দূৰ হৈ যায়গৈ বিৰাট বেয়া গোন্ধ বোলে। কিবা এটা এছিডৰ নিচিনা বোলে গোন্ধায়।
অ, ' ন 'এ, হয়, গোন্ধ এটা আছে। তাৰমানে কি হ'ল, মই এতিয়া খৰচা খাই খুবেই ভাল পাওঁ। দেই। খৰিচা খাই খুবেই ভাল পাওঁ, মোৰো মানে ধৰা, এই হিমোগ্লবিন কম কাৰণে, মোক খৰিচাটো খাবলৈ নিদিয়ে। এ, কিন্তু মই ভাল পাওঁ মানে। অ' বেয়া, হিমোগ্ল'বিন কম হ'লে‌ বেয়া ছি খাব নালাগে, এনেই অলপ খালে একো নাই। মানে মই, এইটো হেৰি এ, প্ৰমাণটো পাইছে। মোক মানে, মানুহে লে মই খুব ভাল পাওঁ। এনেকৈ কেঁচা খৰিচা, মানে শুকান খৰিচাটো ইমান দিগদাৰ নকৰে, কেঁচা খৰিচাটো বেছি কৰে। এ, ভাতৰ লগত আৰু, আৰু আমি এনে কেঁচা খৰিচাটো, মানে ধৰা আ-আচাৰৰ খৰিচাটো। মাছৰ, ভজা মাছ বা পোৰা মাছ, তেনেকুৱাৰ লগত পিটিকি পেলাইও এটা বেলেগ ধৰণৰ টেষ্ট হয়
অ', আপুনি বিভিন্ন ধৰণে মানে আপুনি হেৰি, এহ, মাঃ, উঃ।
অ, খৰি, মই বিভিন্ন, অ, নাই, নাই উদ্ভাৱনৰ এ টো আমাৰ চলেই মানে, গাওঁ বিলাকত। কিছুমানে পোৰা, পোৰা মাছৰ লগত খৰিচা পিটিকা হয়। অ', এইফালে এইবিলাক চলে। তাৰ পিছত এ, আকৌ ধৰা, এনেকৈ ভাজা মাছৰ লগতো, এনে সেয়া ভাজি পেলাই দিলে বা কেতিয়াবা ভজা মাছৰ লগত খৰিচা অকণ পিটিকি পিয়াঁজ-চিয়াজ তেল দি পেলাই খাই কি মানে মজা লাগে আৰু পঁইতা ভাতৰ লগত, পঁইতা ভাতৰ লগত তেনেকুৱা পিটিকা চব, এইবিলাক মানে উজনি
পঁইতা ভাতৰ লগত কেনেকৈ খায় বুলি ক'লে আপুনি?
ৰ লগত পিটিকা, মাছ পিটিকা থাকে নে নাই? অ, তোমাৰ মধ্য নহয় আৰু আচলতে, তুমি ছাগে আগৰ পৰা নগৰীয়া পৰিৱেশত বেছিকৈ থা ছিলা কাৰণে পোৱা নাই।
অ', ন, নগৰতে হয়। এইটো
এ, সেইটো ইমান নাপায়। গাঁৱত ভিতৰত অকণমান পায়। আৰু চবৰে আছিলে? মানে জেগা, আ আ, মানে ঠাই বিশেষকে, অকমান খাদ্যৰ হেৰিটো বেলেগ হয় যে, সেইটোও এটা কথা। এতিয়া এইফালৰ মানুহে ধৰা অ'। তোমালোকেটো হেৰি খোৱা, ওলকচুৰ লগত মাছৰ জোল বা ওলকচুৰ লগত মাং খোৱা হয়নে? অ', আমাৰ আকৌ আ, আমাৰ উজনিত কিন্তু সেইটো নচলে মানে আমাৰ উজনিত, মানে ওলকচু অকল আচাৰ বনাবৰ কাৰণেহে ব্যৱহাৰ কৰে।
অ', আমি আকৌ আচাৰ খাই পোৱা নাই। মানে কথাটো উল্টা হয় আৰু আমি যি
অ উল্টা হয় আমি আচাৰ খাওঁ ইয়াতে এ মাংস ভাত। অহ এতিয়া বাৰু ৰাখিছোঁ আৰু অলপ দেৰি পিছত ফোন এটা কৰি আছোঁ অ অ।